পাইছা, অ', এইবাৰ শুনা পাইছা, হেল্ল'।
অ', অ', এইবাৰ পাইছোঁ।
অ', কি কৰি আছা?
এ, চিৰিয়াল চাই আছো।
অ', চিৰিয়েল চাই আছা, পঢ়া নাই আজি?
নাই পঢ়োৱা নাই, পঢ়া নাই।
কিয় পঢ়া নাই?
এ, গৰমৰ বন্ধ দিছে, অলপ ৰেষ্ট লৈ আছো।
অহ, অ', ৰেষ্ট লৈছা? আহ, তোমাৰ লোকৰ গৰমৰ বন্ধ এই, মই এইমাত্ৰ চকৰৰ পৰা আহিলোঁ ৰ'বা, ঘৰতে আহিলোঁ, ঘৰত আহি পিনে তোমাক একবাৰ ফোন কৰিলো, অ', চকত মানে মোৰ দোকান যে দিম মই বিজনেচ নতুন বিজনেছ খোলা বুলি কৈছিলো।
অ'।
অ' মানে এই, অলপ মাল সোমালো তাতে মানে।
অ', এইবিলাক কৰি আছা।
অ', অলপ মানে মাল আনিলো দোকানৰ মাল, এইফালে মানে পাত চাৰ্জবিলাক সেইবিলাক কিবা কানি আনিলো।
উম।
আৰু এইফালে আৰু এই দোকানত কিবা এটা খাই আহিলো আৰু সেইকাৰণ অলপ দেৰি হ'ল, এই মাত্ৰ আহি পালো। পাই পেলাই তোক এইবাৰ ফোন কৰিলো
ঠিকে আছে।
অ', অ' আজি পিছে কিয়বা পঢ়া নাই?
আজি এনেই পঢ়া নাই ইচ্ছা যোৱা নাই। তুমি আজি কলেজ গৈছিলা?
এই মই যোৱা নাই ৰ'বা। মোৰ মানে আৰু কিবা অলপ এই দোকানৰ মানে মাল উঠাই আছো
উম।
কলেজত বাৰু সেন-সেনেকে নগ'ললেও হয় দিয়াচোন।
উম।
আৰু বিয়াৰ কথাটোন গম চম পাইচাই হয়নে নাই ডিগ্ৰী পঢ়িলে
অ হ'লেও ইমান হেৰি কৰিব নালাগে।
অ মই হেৰি নকৰো আৰু সেনেকে আৰু চলি থাকো আৰু যাই পিনে। এইফালে মানে মই নতুন বিজনেছ ষ্টাৰ্ট দিছোঁ না, ইয়াতো মানে মই লাগি থাকিব লাগে। দুখন মানে দুখনকে দোকান দিছো না মই মানে এ এখন মোবাইল ৰিপেয়াৰিং কৰা দোকান দিছো আৰু মানে এখন গাৰি পাছ পোৱা কিবা কাৰণে তেনেদৰে সেনেকুৱা বস্তু আৰু।
উম।
উম সেইবিলাক পোৱা দোকান এখন দিছো আৰু উম। এতিয়া আহি পালো আৰু এই মাত্ৰ। এ এতিয়া আহি পালো আৰু এই মাত্ৰ সেইটো কৈছো।
অ, ভাত বনালেনে?
ভাত মই গম নাপাওঁ আৰু না মায়ে ভাত বনাই আছে বনাই আছে পা, আজি পাপা মানে পা-পাথাৰ মাংস অনাৰ কথা আছিল অ' খাহি মাংস অনা কথা আছিল, অ' আজি পাৰ্টি।
পাৰ্টি মানে, গাড়ীৰ পাৰ্টি।
অ' গাড়ী কিনে পাৰ্টি অহ। অ তোমালোকে পিছে অঁ তুমি পিছে আহিলে তোমাক পাৰ্টিটো দিবা লাগিব, নহয় জানো।
অহ।
অ তুমি আহিবা ফুৰিব দিম দিয়া পাৰ্টি, দিম দিয়া পাৰ্টি তোমালোকৰ সেই পিনে মই দুদিনমান পিছত যাম নহয়। উম, ত' দিম দিয়া তেতিয়া পাৰ্টি দিম তোমাক।
আহ।
উম।
পিছে অ' ঠিকে আছে। দেৱালি কৰ'বাত ফুৰিব যাব নে নু
কালি, কালি মই আমাৰ মানে মোৰ গাড়ীখন যে আছে গাড়ীখনৰ মানে কিবা কাগজ পাতি অলপ মানে আনিব যাব লাগিব।
অহ'।
সেইটো কাম আছে মোৰ আৰু মানে মোৰ আৰু কালি মানে অলপ মন্দিৰত যোৱাৰ কথা আছে আৰু চাওঁ আৰু কি হয় মন্দিৰত যোৱাটো।
অ' মন্দিৰত লৈ যাবা, পূজা-চূজা কৰি আহিবা ভালকৈ
পূজা অলপ কৰা কথা আছে মানে।
অঁ যিমান মানে ধৰা, - সিহঁতে কিন্তু নকৰা মন্দিৰতটো অলপ সুকীয়া।
হয় হয়, মই মানে মানে মন্দিৰত অলপ পূজা পূজা কৰিম বুলি ভাবিছোঁ ৰ'বা অলপ কালিছ- চাওঁ বাৰু কালি কি হৈ যাব পাৰোঁ নাই।
অঁ অঁ'
হুম কালি আৰু তেহেত দুটাও‌ যাব লাগিব না কিবা এটা কামত সেই গাড়ীৰ বস্তু আনিব। মানে আমাৰ ইয়াতে মানে- কাগজ পাতিখিনি লৈ আহিব লাগিব মানে ভালকে যায় পিনে কালি।
অঁ কাগজখিনি।
অঁ আৰু মই লাইচেঞ্চটো এইবাৰ অনলাইনো কৰিম ৰ'বা দুদিন পিছত।
অঁ' সেইটো কৰি অ সেইটো কৰি ল'বা।
উম' মানে এইবাৰ শ্বিলং যোৱা কথা আছ না মানে লাইচেন্ঞ্চ খন বহুত দৰকাৰী বস্তু।
লাইচেন্ঞ্চটো আগে কৰি ল'বা, কৰি লৈ কিনে দূৰৰত যাবা। এই- এতিয়া মানে লাইচ নোহোৱাকে দূৰত যাব ৰিক্সি। ধৰ পুলিচে যদি ধৰে নতুন গাড়ী ফাইন কাটি দিব।
সেইটো হয় হয়। নতুন গাড়ী অঁ শুনি আছোঁ মই শুনি আছোঁ। নতুন গাড়ী আৰু কিবা এটা হৈ গ'লে যতা পতি লাগি যাব হয়নে?
উম' সেইটো কাৰণে বেছি দূৰত নাযাবা। এনে গাঁৱৰ ওচৰে পাজৰে ঘৰৰ-
হয় হয় হয় হয়, অঁ মই আন কাৰণে বেছি সিহঁতি কৰাই নাই মই সেইকাৰণে।
উম' উম'
এতিয়া তোমাৰ খবৰ ভাল?
অঁ এনেই আছোঁ ঠিক থাকে।
অঁ হ।
তোমাৰ?
এই মও কছো ৰ'বা।
অঁ'
কতোৱাৰ যাই আহিলো না অলপ মানে- এতিয়া ৰেষ্ট ল'লোঁ, আৰু তোমাক একবাৰ ফোন কৰিলোঁ আৰু মনত পৰাৰ-
উম'
উহুম' আজি গৰম বেয়া গৰম দিছে। আজি বৰষুণ দিছে। তোমালোকৰ এপিনে বৰষুণ দিছিল জানো?
অঁ আহিছিল বৰষুণ বেছি হোৱা নাই, অকণ আহিছে।
অ আমাৰ এইফালে বৰষুণ দিছিল আজি। আাৰ এইফালে ডাঙৰকেই বৰষুণ দিছিল, ডাঙৰ বৰষুণে দিছিল আমাৰ এইফালে।
কম আহিছিল বেছি হৱা নাই।
হয়, আমাৰ সেইফালে ডাঙৰ বৰষুণে দিছিল আজিকালি। আজি ডাঙৰ বৰষুণে আহিছিল।
অ' অ'
সেইটোকে, অ' তুমি যে কিবা এটা- অ' তুমি যে কিবা এটা ইণ্টাৰভিউ দিম বুলি কৈছিলা, এটো কি হ'ল?
উওম'
তুমি যে এটা কিবা ইণ্টাৰভিউ দিম বুলি কৈছিলে সেইটো কি হ'ল?
অ' মই এতিয়া কোৱা নাই নহয় পিছতহে কৈছো। সেইটো কথা, মই এতিয়া এতিয়া এটো পিছত দিম।
পিছত দিবা। সেইটো কাৰণে পঢ়ি আছা?
নাই বৰ্তমান পঢ়া নাই।
অঁ অঁ
মই এতিয়া নহয়, এইটো এতিয়া দিম বুলিও কোৱা নাই। যেতিয়া মানে মোৰ ধৰা ডি এ ছেকেণ্ড ইয়ে মই এইচ এছ পাছ কৰিম।
হয় হয় তেতিয়া মানে দিব বুলি ভাবিছে আৰু।
তাৰে পিছত দিম বুলি ভাবিছোঁ, এতিয়া মই ভবা নাই এইটো কথা।
হয় হয় হয়। কৰিবা কৰিবা প্ৰিপেয়াৰেচনো কৰি থাকিবা তুমি। লাগি থাকিবা তেতিয়া চাক্সেছ হ'বা।
অ অ সেইটোতো হয়ে, কিন্তু বৰ্তমানটো সময়তো এতিয়া চাব নিজৰ চেপ্টাৰ চাবজেক্টৰ চেপ্টাৰ বিলাক পঢ়ি থাকিব লাগিব।
হয়। এনেকৈ চলি থাকিব আৰু, তোমাৰ পিছে খবৰ পাতি কেনে?
খবৰ পাতি আছোঁ ভালে আছোঁ ঠিকে আছোঁ আৰু এতিয়া। পিছে তুমি কি কৰি আছা?
এই মই এনেই বহি আছোঁ ৰ'বা ফেনৰ তলত।
অঁ
এ ফুৰিব নোযোৱা, আজি ফুৰিব ক'ত গৈছিলা?
নাই যোৱা নাই, ফুৰিব যোৱা মানুহ নাই নহয়।
অঁ ঘৰতে আছা?
ঘৰতে আছোঁ ক'ত যাম কাৰ লগত যাম ফুৰিব।
দিনটো ঘৰত আছা?
অঁ।
অ কাৰ লগত মানে মাইৰে হঁতৰ লগত মা দেউতাৰ লগত আৰু এনেই আৰু ৰাস্তাত দেখি।
মা দেউতা কামত বিজি হৈ থাকে এতিয়া। মই এতিয়া অকলে যাই কিনে বাহিৰত পাব্লিক জেগাত অকলে যাই মই বেয়া পাওঁ।
হয় হয় কিছুমান ছোৱালী থাকে না যাই পিনে ভাল পায় আৰু কিছুমানে সেনে। কিছুমানে বেয়া পায় বাৰু।
কিন্তু মই একদম বেয়া পাওঁ বেছি পাব্লিক থাকা জেগাত মই যাই কিন্তু একদম বেয়া পাওঁ মই নোৱাৰোঁ থাকিব। আৰু অকলেতো আৰু কবই নালাগে। এতিয়া মা পাপাই কেতিয়াবা ৰেষ্ট পালে মাৰ লগত যাওঁ পাপাৰ লগত। যাওক, আৰু যেতিয়া মাহঁতে টো কাম কৰে ন।
হয়।
কৰ্ম কৰি থাকিলে তাতো কৰি ক'ব নোৱাৰি যাব নোৱাৰি। সেনেকে ঘৰতে বহি আছোঁ টিভি চাই থাকোঁ। বা মোবাইল চাওঁ এনে সেনেকে টাইম পাছ কৰি আছোঁ।
ঠিকেই আছে বাৰু সেইটো।
হুম।
কৰি থাকা ভালে বেয়া কৰা নাই বাৰু তুমি ভালে কৰিছা।
উম উম।
হুম। অঁ গৰম বন্ধৰ পিছে কিবা হোমৱৰ্ক দিছে নে নাই তোমালোকক?
অ বিৰাট মানে বহুত দিছে।
হয় হোমৱৰ্ক দিছে গৰম বন্ধৰ এই যে অ ইকনমিক্স। ইডুকেশ্যন, পলিটিকেল।
অল চাবজেক। জিঅ', জিঅ'গ্ৰাফী, আমাৰ জিঅ'গ্ৰাফীও দিছে।
হয়, হয়, হয়, অ, তুমি যে এক দিন কৈছিলা জিঅ'গ্ৰাফীৰ মেমটো নাই বুলি এইটো কি হ'ল মানে এতিয়া।
অঁ, জিঅ'গ্ৰাফীৰ মেমটো বৰ্তমান অহা নাই।
অঁ, তুমি কিন্তু নোটখেন কিহৰ পৰা লৈছা, পাইছা নোটখেন?
নোটচ, নোটচখিনি আমাক দিম বুলিও কৈছিল আহ হয় তো বাইদেউৱে মানে হিমান কিয় গুৰুত্ব দিয়া নাই যে আ, আমাৰ গৰমৰ বন্ধতো হাতত আছে, আমাৰ জুলাই-আগষ্টতহে পৰীক্ষা পৰীক্ষা হ'ব, একজাৰ্ম হ'ব, এতিয়া মই মানে যোনটোত টিক ছাৰ-টিছাৰ মই আমাৰ স্কুলৰ ছাৰক আৰু লগ ধৰিব লাগিব যে নোটচখিনিৰ কথা ক'ব লাগিব।
হয়, হয়, ত', তুমি নিজে হ'লেও অলপ চেষ্টা কৰি পিনে পঢ়বা।
অ, মই মই পঢ়িছো, মই বৰ্তমান পঢ়ি আছো।
মানে মেমটো নহ'লেও মানে অলপ অসুবিধা হয়নে! তাত তাত সেইটো ক্লাছ তোমালোকে কি এনে থাকা নেকি? না কিবা বেলেগ টিচাৰ আহি পিনে পঢ়াই তোমালোকক?
সেইটো ক্লাছত, উম, আমাৰ ক্লাছতো এডুকেশ্যনৰ এডুকেশ্যন মেম আহে। যোনবিলাকে এডুকেশ্যন লৈছে সিহঁতে এডুকেশ্যন পঢ়ে। আমি লাইব্ৰেৰী ৰুমত যাওঁ, যাই আমি জিঅ'গ্ৰাফীৰ কিতাপ লৈ যাওঁ, মই যাওঁ আৰু চায়েন্সত কেইজনীমান ছোৱালী আছে সিহঁতে জিঅ'গ্ৰাফি লৈছে, চাই চায়েন্সৰ আহ! পাঁচজনী ছোৱালী। সিহঁতে আহে আৰু মই যাওঁ। আমি লাইব্ৰেৰীত একেলগেই পঢ়োঁ।
হয়, হয়, হয়, ঠিকে বাৰু লাগি থাকা। কি কৈছা?
এনে নাথাকোঁ ক্লাছটোত।
হয়, হয়। এ, ক্লাছত মানে আৰু ভালকে পঢ়ি পঢ়িবা, বুজি পাইছা।
উম, উম।
অ, ভালকে পঢ়বা, মই পঢ়াটোৱে বিচাৰো।
উম,
মই কিবা এটা বিজনেছ ষ্টাৰ্ট দিছোঁ নতুনকে হয়নে নাই!
উম, উম, তুমিও ভালকে কৰিবা।
মোৰ আৰু সেনকে যাব না। মই বেছি দিছোঁ মই চলি পালোঁ বাৰু দুটা, অ, তিনিটা চলি মই ৰাখি দিলোঁ। গেৰেজত ৰাখি, গেৰেজত ৰাখি দিলো দুটা চলি আৰু এই ইয়াত মানে এটা চলি ৰাখি মোবাইল ৰিপেয়াৰিং কৰা দোকানত আৰু মানে দুটা আৰু এটা লাগে আৰু ৰিপেয়াৰিং কৰা দোকানত দুই তা হ'লে ভাল আৰু হয়নে নাই!
উম, উম।
দুটা হ'লে ভাল ।
উম, উম, ভাল-ভাল।
উম, মানে মই মোবাইল ৰিপেয়াৰিং কৰাৰ দোকানতো এটা ৰাখি দিলো আৰু ইটা দুটা ৰাখি দিলো বাৰু, গেৰেজৰ ইয়াতে প্ৰাছ দিয়ে, কিবা দিয়ে। তাতে আৰু। অঁ, অ।
ঠিকে আছে।
হয় বাকী কেনে
হম
বাকী কেনে তোমালোক ঘৰৰ খবৰ কি খবৰ ঘৰৰ খবৰ মা দেউতা।
আখিও ঠিকে আছে।
হয় হয় মই শ্বপিং মলত কালি যাম ৰ'বা
কাপোৰ কিনিব।
কাপোৰ কিনিব এই দুটামান পেণ্ট কিনি লৈ আহিম।
মোক নহলে পইচা দুশ টকা ধাৰাই দিয়া।
হ'ব দিয়া দিম নহ'লে তুমি স্কেনাৰটো মোৰ মোবাইলত দি দিবা।
মোৰ লগত মানে পইচা নাই মইও
অ এই মোৰো পইচা নাই মানে মই পাপাৰ পৰা লৈ পিনিহে তোমাক দিব পাৰ মানে মইও মানে পাপাৰ পইচা দেই মানে অঁ মানে মোৰ মানে নিজা মানে মই নিজাকে মানে বিজনেছ এ আদায় দিছোঁ না মানে সেইবিলাকত মোক হিলাপ পাপাই কৰি আছে বৰ্তমান
উম হলে নালাগে।
উ মানে মোৰ তেতিয়া নিজা বুলিবলৈ ইনকাম বুলিবলৈ কোনো মানে নাই আৰু এতিয়াহে মানে মই নিজাকে মানে দিছোঁ এই দুটাৰ পৰা মানে মোৰ আহিব আৰু
উম উম
উ ইয়াৰ পৰা মোৰ তোমাক লাগিলে আমি পাপৰ পৰা দিব পাম আৰু
নাই নাই নাই নালাগে হ'ব দিয়া নাই তেনেহ'লে
হয় হয় পালেগে যেতিয়া কিনো কওঁ মই দিলোঁ হয় লাগে যদি তোমাৰ কি ক'লা
দিয়া নহলে হ'ব
হ'ব মানে অঁ পইচা লাগিব সেইটো কৈছা।
নহয়
কি অ কি কৈছা।
অ হেল্ল'
অঁ শুনি আছোঁ দিয়া কৈ থাকা।
পিছত ফোন কৰিম দিয়া
এ হোৱা নাই হোৱা নাই বাৰ মিনিট হ'ব লাগে না।
অ আচ্ছা আহ
অঁ এতিয়া কোনোবাই মাতিছে নেকি।
নাই মতা অলপ কিবা সহায় কৰিলো হয়।
অ কি সহায় এনেই
মা খাদ্য বনাব ভাত বনাব।
ভাত বনাব আজি পিছে কি বনাব গম পোৱা।